হেল্ল' অ'।
অ' শুনা পাইছা?
অহ', শুনা পাইছো ভালদৰে এতিয়া।
অঁ-অঁ। কালি খেল চাইছা ব্ৰাজিল আৰু নৰৱে?
মই মানে কি ক'ম আৰু মানে চাম বুলি মই শুই আ- ছিলো হাঁ, অলপ সোনকালে শুইছো মই। তাৰপিছত সাৰে পোৱা নাছিলো নহয়।
অঁহ।
চাব পাৱাই নাই কালি এনেকুৱা হৈ গ'ল।
নাই, এটা ইণ্টাৰেষ্টিং খেল আছিল মানে বিৰাট ইণ্টাৰেষ্টিং আৰু। তোমাৰ খাটিল না ব্ৰাজিল খাটিল। ব্ৰাজিল খাটিল আৰু ব্ৰাজিল আউট হৈ গ'ল না এতিয়া।
এইটোৱে, অহ', এন দি পেনাল্টি পাইছিল ন' এটা মিছ কৰিছে।
ফোন আহিছে না।
বতৰটো তেতিয়া বৰষুণ আহি আছিলে, দি আছিলে। এতিয়া আজি তেতিয়া বৰষুণ দি আছিলে।
অঁ', ইয়াতো বৰষুণ দি আছে, গুৱাহাটীতো বৰষুণ দি আছিল তোমাৰ এই ইয়াত পল্টন বজাৰত।
পল্টম বজাৰ অহ', - অ 'এই চাইডত আছিল কি জানো। অঁ', - এই ছাইডত মানে তেতিয়া দিছিল দিয়াটো।
তাৰ পৰা তোমাৰ কিমান দূৰ হয়।
গুৱাহাটী পৰা পল্ট- পল্ট-পল্টন বজাৰৰ লৈকে।
হেল্ল' তুমি যিখিনি জেগাত থাকা গুৱাহাটীৰ পৰা কিমান দূৰ হয়?
ইমানটো দূৰ নহয়, মোটামুটি আঁহ- টুৱেণ্টী কিলোমিটাৰ মান হ'ব ছাগে।
টুৱেণ্টি কিলোমিটাৰ ন।
অহ। বেছি নহয়, টুৱেণ্টি কিলোমিটাৰ মান হ'ব।
তুমি তা'তে ৰুমত যে থাকা অকলে থাকা না বেলেগ কোনোবা থাকে আৰু?
মানে মই এতিয়া হোষ্টেলতে থাকো। অ' হোষ্টেলত থাকে।
অ' হোষ্টেলত কিমান জন ল'ৰা আছে টোটেল?
টোটেল আমাৰ দিব লগাটো ছয় হেজাৰ দিব লগা হয় আৰু মাহত।
নাই কিমানজন ল'ৰা টোটেল আছে হোষ্টেলত?
এ' মানুহ বিলাক, মানুহ বিলাক টোটেল এলেভেন, এঘাৰজন আছে।
অ' তোমালোকৰ খোৱা-বোৱা গোটেইখিনি মেটচ চিষ্টেম হয় মানে?
অঁ', মেথচ চিষ্টটেম হয়, অঁহ', - অঁহ', মান্থলি চষ্টটেম হয়। উম। মান্থলি মানে ছয় হাজাৰ দিব লগা হয় আৰু।
গোটেই ডিষ্টক মানে ডিষ্ট্ৰিক্টৰে ল'ৰা আছে নে মোটামুটি তোমাৰ গুৱাহাটী এৰিয়াৰ নেকি কিহৰ?
আমাৰ ডিষ্টিক- ৰে ল'ৰা। ডিষ্ট্ৰিকটৰ মানে কিবা এই লখিমপুৰ এইবিলাকৰ আছে। এতিয়া তিনজন আহিছে লখিমপুৰ। ইফালে এতিয়াতো নাই বৰ্তমান। নাই অহ।
অ'।
মানে আগত একজন আহিছিলি ইটো মানে গুচি গ'ল ল'ৰা। হা।
মোক বড় ভাষা শিকাবি না।
মই জানো অলপ চলপ মই জানো মানে মই বড়ো গান গাওঁনা। বে' জোখত দিয়া আছে টো, তাৰ মানে কি জানা মই। তেনে মোৰ মোৰ আছে তেনেকুৱা মানুহ। বোলে পুলিচত চাকৰি কৰে পাৰ। ত তাক মই কি শিকাইছিলো জানা সি কিতাপৰ । কোকৰাঝাৰত থাকে খুব ইণ্টাৰেষ্ট আছে গানৰ ম পেট্ৰলিং ডিউটি। কৰি আহি মোৰ ৰুমত আহে ক লাগে নাই মোৰ মত আহে আহি। কিনে অলপ খাওঁ মানি খাই মানে তাৰ পিছত। আমি মিউজিকৰ ৰিহাৰ্চেল কৰো মানে গানৰ মিউজিকৰ গিটাৰৰ বহুত ইণ্টাৰে। তাৰপৰা মানে মোক বড়ো গান গোৱা কাৰণে বহুত ইণ্টাৰেষ্ট কৰি দিলে মানে। লাহে লাহে মানে হেৰি হলো। গম পাইছা বড়ো ভাষাটো শিকাৰ কাৰণে বড়ো। মই কৰি লৈছো কিব কিবি কৰি লৈছো কিন্তু মানে হেই। গ্ৰামেটিকেল টো জানিব লাগিব না মানে জনাৰ বহুত ইচ্ছা আছে বস্তুটো বুজি পাইছা।
অ অ অ মানে এনেকুৱা। কোটা পাতি থাকিলে মানে অলপ অলপতো মানে শিখা শিখাই যায় আৰু অলপ অলপ মানে কোটা পাতি থাকিলে গম পায় না। আপুনি বা কি কৈ আছে এইটো মানে অলপ উম অ। অ'।
তৰপা চাই লোৱা কিমান হ'ল।
অঁ।
অঁ তিনি মিনিট হৈছে না।
হা হা।
তিনি মিনিট দেখাইছে তাৰমানে কি। তোমালোকৰ যিটো ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু। আমাৰ এইফালৰ যিটো ধৰা বছকা এই মুচলপুৰ আৰু সেইফালে ধৰা। কোকৰাঝাৰ বঙাইগাঁও এই গোটেইখিনি জাগাৰ মাজত বড়ো ভাষাৰ মাজত কিবা এটা মানে ডিফাৰেন্ট আছে না। মানে যিটো প্ৰনাউনচিয়েচন যিটো প্ৰনাউনচিয়েচন এতিয়া তোমালোকে ঘৰত যিটো। ভাষা ব্যৱহাৰ কৰা একদম পিয়ৰ ভাষা ব্যৱহাৰ কৰা নে কোনটো।
আমি ঘৰত থাকিলে মানে পিয়ৰ ভাষায়ে কিবা কৰে আৰু বাহিৰত ওলালে। মানে মানে বেলেগ বেলেগ মানুহ বিলাকো বেলেগ বেলেগ নিজৰত।
অ আচ্ছা তুমি যদি এজন কোকৰাঝাৰৰ মানুহ লগ। কোৱা তেতিয়া তোমালোকৰ যিটো ষ্টাইল মানে সেইটো ষ্টাইলত ক'বা নে না তুমি কোকৰাঝাৰ ষ্টাইলত কথা কবা তাৰ লগত।
মানে এতিয়াতো কোকৰাঝাৰৰ ক'লে কোকৰাঝাৰৰ নিচিনা মানে ষ্টাইলটো ক'ব লাগব আৰু মানে এনেকা কটা পাত। টিলেহে মানে যায় আৰু নিজে নিজে যায় উম। অলপ ডিফাৰেন্ঞ্চটো হয় হোৱাটো মানে অলপ বেলেকে হয় আৰু।
ক'ব গলে জটিল নেকি অলপ মানে বেছি টনটো দীঘলীয়া নেকি অলপ লাম্বা নেকি বস্তুটো।
এন্দৰ এন্দৰ মানে অলপ ভালে এন্দৰটো মানে দাৰেছ।
গম পাইছো গম পাইছো আহ সেইটো মানে ষ্টেণ্ডাৰ্ডট লেংগুৱেজ মানে আমি যদি কওঁ যে বড়ো ভাষাৰ চবচে ষ্টেণ্ডাৰড। কোনটো মানে শুদ্ধ ত শুদ্ধটো কি মানে কোকৰাঝাৰৰ বড়ো ভাষাটো শুদ্ধ নেকি। বা ওডালগুৰিত পৰি মানে
এইটো কোকৰা- কোকৰাঝাৰতো, অলপ ভালে ভালটো মানে কোকৰাঝাৰত মানে বেছিকে কিবা অলপ এই মুভি, চবতে কইনা। অ অ ইন্দুৰ কোকৰাঝাৰো কয় আৰু
লিংচাৰ এক্টৰ এইটো কোন জাগাত ঘৰ তাৰ
লিংচাৰটো কোকৰাঝাৰৰ হৈ চাগে মানে একজেক্টলি মই গাঁৱটো নাজানে কিন্তু কোকৰাঝাৰত থাকে ছাগে সি
আৰু গেৰেমচা বুলি যে আছে।
গেৰেমচা গৰেমচাও কোকৰাঝাৰৰ নোকি?
অ নে গেমশ্ৰী, দৈমাৰী নেকি এক্ট্ৰেছ এটা আছে নে গেমশ্ৰী নেকি?
গেমশ্ৰীটো আমাৰ ফালে আছিলে এই ৰৌওটা।
অ ৰৌউটা না ফুকন বাড়োতো এই তাৰে ৰৌওটাৰে না। মই জানো দেই বড়োৰ বহুতৰ আৰ্টিষ্ট জানো বিৰাজ মছাহাৰী আছে।
অ আপুনি আৰু তাতে মিউজিচিয়ানে, হয় ন।
অ মিছ মানে মই আহ তাৰপিছত আৰু তোমাৰ মোৰ নামেই কপিল কপিল, আছে তাৰ আৰু কপিল বড়ো, নেকি অ কপিল আছে। ডিগ্ৰীতো সেইবিলাক গৌতম সেইবিলাক আগৰ বহুত মানে ইহঁতৰ আগৰ কিন্তু নতুন আৰ্টিষ্ট খিনি মই জানো মোটামুটি। ন বহুত আছে হিপ হপ আছোৰ পিছত তোমাৰ আৰু বড়ো গান বিলাক অলপ আজিকালি। মডাৰাইজ কৰি আছে না। ৰ বেণ্ড আছে দহৰ বুলি এটা আছে নেকি? অ দহৰ অ দহৰ বুলিও ৰ ৰক বেণ্ড আছে অ ত এইটো চাইডৰে হ'ব তোমালোকৰ সেইটো চৰাইবোৰো নেকি?
অ আমাৰ অ আমাৰ আমাৰ ফালে বেছি নাই মানে আছে তাতেই বাক্সা কোকৰাঝাৰ, সেই চাইডত বেছি আছে আৰু
বাক্সাততো কি আৰু আমাৰ এৰিয়া এইবিলাক না আমাৰতো তোমাৰ ধৰা। এইটো চালবাৰী, চালবাৰী টো আমাৰ ঘৰৰ পৰা বছি দূৰ নহয় না। এইটো তোমাৰ চালবাৰীৰ অৱশেষ সুধিছা নে নাই নাম বিলাক
হয় ন শুনি
কুচি চালবাৰী তাৰপিছত এইবিলাক আমাৰ ঘৰৰ পৰা কিমান আৰু বিশ কিলোমিটাৰ এনেকুৱা।
এই মানে বহুত দূৰ হয় হোৱাটো এইবিলাক-
অ মানে মই বড়ো, ভাষাৰ ওপৰত বহুত ষ্টাডি কৰিছোতো ব ষ্ট কৰিছো মানে এটা বস্তুৱে কৰিো যে ভাষাটো চিষ্টটো কেনেকুৱা আচ্ছা আচ্ছা তোমালোকে ধৰা ঘৰতো অসমীয়া নচলে। সৰুৰ পৰা তোমালোকে ব়ো ভাষাতে ডাঙৰ হৈ হৈছে তথাপিতো অসমীয়াটো ধুনীয়া কৈ আছা। কিন্তু মই কিয় পৰা নাই সেইটোৱে কথা। এতিয়া তোমালোকৰ টন ষ্টাইলটো বেলেগ অলপ সেইটো লৈ মানে ডিফাৰেন্ট হ'বয়ে তোমাৰ বোড়ো ভাষা যিবিলাক মানুহে কয় তাৰ অসমীয়া কথা কোৱা ষ্টাইলটো অলপ ডিফাৰেণ্ট হ'বই এইটো স্বাভাৱিক কথা। যেনেকা আমি যদি বড়ো ভাষা শিকো আমাৰ অলপ প্ৰনাউচেচনটো বেলেগ হ'ব।
অ বেলেগ হ'ব কিন্তু শুনিবলৈ শুনিবলৈ ইমান ভাল লাগে না। আপুনি যে এতিয়া বড়ো, ভাষা ক'ব না শুনিবলৈ বহুত ভালেই লাগিব আৰু শুনাপালে। মানে ভাল শুনা পায় মানে নতুন নতুন মানে। কোৱা হয় না এইটো ভাল মানে শুনা পায়। আৰু
অ তাৰ মানে মই যেনেকে নাঙনী নাঙনীটো তাৰ মানে - মই যেতিয়া ফাৰ্ষ্ট টাইম কৈছো আঙনি নাঙনি টো প্ৰনাউনচিয়েচনটো মিলা নাই মিলা নাছিল বা গান গাৱতে তাৰপিছত মোক এই বস্ত- হেমন্ত দাদাই কৈছে তুমি অসমীয়াত লিখি লোৱা তাৰপিছত তোমাৰ বস্তুখিনি তাতে আহি যাব মানে অসমীয়াত মই লিখিলও, লিখি লোৱাৰ পিছত মোৰ বস্তুখিনি আহি যায়, মোৰ আৰু ইংলিছত যেতিয়া বড়ো ভাষা লা- সেই ডব্লিউটো থাকবই প্ৰত্যেকটা ৱাৰ্ডতে চাবাচোন অ অ ডাব্লিউ টো থাকে মোটামুটি - যেনেকুৱা মই কিছুমান বস্তু তোমাৰ অৰ্থ কৰিছো যেনে মোনাবেলি মানে হৈছে ইভিনিং। হৰছিং মানে হৈছে মৰ্ণিং হয় না, আৰু হৰ মানে হৈছে ৰাতি।
ৰাতি অ অহ আপুনি আপুনিতো পুৰা জানেই আৰু। অ অ আপুনিতো জানেই দেখোন।
জানো মানে মই বহুত আৰু জানো কিন্তু কোৱা নাই তোমাৰ আগত।
অ।
এই মানে মই লগত কোৱা মানুহ নাই না। সেইকাৰণে মই বস্তুবিলাক নাজানো, আমাৰ ইয়াত টো অসমীয়া ছোৱালী আছে তাইৰ মানে মাকটো হৈছে বড়ো, তাই সেইকাৰণে ইমান ধুনীয়াকৈ ক'ব জানে আৰু তাই মানে সৰুৰ পৰা আছে মামেকহঁতৰ ঘৰত, তাই অলপ চলপ মোক শিকাইছিল তাৰ মানে
অঁ এতিয়া আপুনি আৰু মো
কঁথা ক'ব নোৱাৰোঁ কিন্তু গানটো মইে গাব পাৰোঁ। কোনে আহিব মানে এইটো মোক লাগিলে স্কুটি দিলে
অ।
আপুনি কি ষ্টেজ প্ৰগাম বিলাক
ষ্টেজ প্ৰগ্ৰেম মই কিবৰ্ড বজাইছিলো, বড়ো আৰ্টিষ্টৰ লগত। বড়ো বুলি নহক অসমীয়া হিন্দী চবৰে লগ। টাইমটো চোৱাচোন কিমান হৈছে একবাৰ।
আঠ মিনিট হ'ল।
আঠ মিনিট ন, অ'।
অ। আপুনি এতিয়া নগত নেকি ষ্টেজ প্ৰগ্ৰাম?
ষ্টেজ প্ৰগ্ৰেম এতিয়া মানে কি মই ৰেকৰ্ডিংৰ কাম বেছিকে কৰো ষ্টুডঅ' খুলিছো না তুমি যদি এ, তোমাৰ সেই থাকে তুমি এবাৰ আহি যাবা ইয়াতে হা, ইয়াতে আহি যাবা মানে থাকা কে আহিলে হল, একদিন বা দুইদিন। আমি মানা চানাচত যাম আৰু কি আমাৰ ইয়াততো চাৱা জাগা বহুত আছে। মানচত গৈছা নে নাই তুমি? মানচটো শুনা পাইছা মানাছত চাব লগা বহুত জাগা আছে। যদি মানছ যোৱা ইয়াতে আহিলে হ'ল, মোৰ গাড়ীও আছে গাড়ী দি গুচি যাম তাতে। ধুনীয়া ইনজয় কৰিম আৰু লগতে মানছৰ বাহিৰে বেলেগ-বেলেগ আছে বহুত জাগা চাব লগা আছে। বৰপেটা ডিষ্টিকলে তুমি আহাই নাই।
নাই যাৱাই নাই মই। মই, অ', অ অ', হ'ব ৰ, মই এইটো মানে মোৰ কৰ্চটো আৰ শেষ হ'বইয়ে বেছি দিন নাই আৰু এইটো শেষ হোৱাৰ পাছতে মই জাম ৰ
ক'ৰ্চটো তোমালোকৰ তুমি চাইঞ্চৰ ষ্টুডেণ্ট না
চায়েঞ্চৰ নহয় মই আৰ্টচতে লৈছো
অ', জি এন এম বিলাক চা-ছাইঞ্চৰ জানো নাথাকে জানো?
মানে জে এন এমটো আৰ্ট- ছৰ পৰাই পায়, কিন্তু বি এছ চি নাৰ্ছিং কৰিলে আপুনি মানে চায়েঞ্চত ল'লে ভাল আৰু ডাইৰেক্ট বি চিটো চব কৰিব পাৰা হয় আৰু যেতিয়া আমি এতিয়া মানে হে কিবা জি এন এম কৰি আছো না। জি এন এম কৰিলে আৰু মানে আমি ব বি এছ এফ কৰিলে দুই বছৰ এক্সট্ৰাকে আমি এই বি চি এ পঢ়িব লগা হয় আৰু
অ আচ্ছা-আচ্ছা অ তোমালোকে কিবা এটা একজাম দি কেনেতো সোমাইছা না?
একজাম মানে আমাৰ টাইমত মানে একজাম হোৱা নাছিলে, আমাৰ যি এ তাত তে এডমিশ্যন হৈছে নে তাৰ পিছতে মানে নেক্সট ইয়েৰৰ পৰাহে কিবা একজাম এণ্ট্ৰেঞ্চ একজামটো হ'ল।
অ', আচ্ছা আচ্ছা।
আমি ডাইৰেক্ট এনেকোৱা পালা হয় আৰু পাইছো।
এ‌ টাইমতো হৈ গৈছে কাটি দিও দে হা।
হব হব। হ'ব দে।